অ বন্ধু কি কৰি আছা?
চাহ, পানী খালোঁ, গৰম বহুত তুমি কি কৰিছা?
ৰ'বা, এই গৰম বাহিৰতে বহি আছোঁ মানে।
বাকী চাহ, পানী খালা?
অ', খালোঁ দিয়া।
অ পিছে কালি তুমি কৰ'বাত গৈছিলা নেকি তোমাৰ ষ্টেটাচত মই দেখোন কিবা সুন্দৰ সুন্দৰ হস্তশিল্প কিছুমানৰ ফটো দেখিছো ক'ত গৈছিলা তুমি।
অ কালি এ কালি মানে আমাৰ সন্ধিয়া আৰু মানে আমাৰ মানে গাঁৱতছিলো ত মই ত' গাঁৱৰে ওচৰ আৰু মানে এখন মেলালৈ গৈছিলো আৰু তাতে তোমাৰ এই সুন্দৰ যিবিলাক আমাৰ অসমৰে হস্ত শিল্প যি আছে তাৰে প্ৰদৰ্শনী দেখি দেখিছিল। আৰু মানে বিভিন্ন ধৰণৰ হাতেৰে যিবিলাক সজা যিবিলাক সামগ্ৰী আছে সেইবিলাকৰে ষ্টেতাচ পাইছে চাগে তুমি।
হয়, চাগে দিয়া। এ, ম-ময়ো মানে এনেধৰণৰ বস্তুবোৰ চাই বহুত ভাল পাওঁ মানে যিবিলাক ধৰা মেচিনে বনোৱা বস্তুৰ তুলনাত আৰু যিবিলাক আমি হাতেৰে বনোৱা বস্তু পাওঁ বা সামগ্ৰী দেখোঁ, তাৰ এটা বিশেষ সৌন্দৰ্য আছে আৰু ক'বলৈ গ'লে।
অ দিয়া ঠিকে কৈছা তুমি মানে আমাৰ যি আছে আমাৰ অসমৰ যিবিলাক হওঁক তোমাৰ এই তাঁত বাহ হওঁক তোমাৰ ধৰি লোৱা এই যিবিলাক বেতেৰে বনোৱা যিবিলাক আহ তোমাৰ ঝাৰু হওঁক বা তোমাৰ ফুলদানি হওঁক বা তোমাৰ এই চাং বা তোমাৰ চেৰেকী তোমাৰ সৰু সৰু যিবিলাক সজোৱা সামগ্ৰী আছে ন মানে সেইবিলাক হাতেৰে যেতিয়া সাজিব ন হস্তশিল্প হস্তশিল্পৰ দ্বাৰা প্ৰদৰ্শনী কৰিব তেতিয়া এটা বিশেষে ভাল লাগে কিন্তু আজিকালি চোন চব মেচিনেব্যৱহাৰ কৰে মানে এ অসমীয়া গামোচাখনে ধৰি লোৱা কিমান মেচিন মেচিন ব্যৱহাৰ কৰিব না আজিকালি। ত' সেই-সেইটোৰ দ্বাৰা আমাৰ যিটো হস্তশিল্পৰ যিটো আগৰ-আ, যিটো ব্যৱস্থা আছিল মানে যিটো প্ৰদৰ্শনী আছিল, আমাৰ সেইটো লাহে, লাহে লো-নোহোৱা হৈ যায় আছে তুমি কি ভাবা এইটো লৈ?
এ হয়, দিয়া আৰু মানে এইটো এটা যিটো হস্তশিল্পৰ কথা হৈছে এইটো এটা শিল্প নহয় ন! এটো মানে অসমত বেছিভাগ মানুহৰ এটা জীৱিকা হিচাপে বাচিলে আৰু মানুহ বোলে কয় তুমি যদি গাওঁ অঞ্চলত বহু দেখিবা আৰু যে, পৰিয়াল বিলাকে হাতেৰে যিবিলাক শিল পকৰ্ম সেইবোৰ কৰি মানে নিজৰ সংসাৰ চলাই আছে আৰু, এই ক্ষেত্ৰত মানে যিবিলাক মেচিন আহিছে, মেচিন আহি কিনে মানে সেই যিবিলাক জীৱিকা আছ মানুহবোৰে সেই জীৱিকাবোৰ নোহোৱা কৰিবলৈ চেষ্টা কৰি আছে আৰু ক'বলৈ গ'লে।
অ', দিয়া মানে বেছিয়ে আৰু মানে মেচিন ব্যৱহাৰ বেছিয়ে হৈছে আৰু মোৰ, মোৰ ককা যে, ককা যে, আছে ত' ককা লগত মানে মই কথা পাতিছিলোঁ আৰু এই যে, ঝাৰু বনাই তোমাৰ এই ডাঙৰ, ডাঙৰ ঝাৰু, এই ঝাৰু বনাবলৈ মানে তেওঁলোকৰ মানে বহুত দিন লাগি যায় মানে দুদিন বা তিনিদিন এনেকুৱা সময় লাগি যায়, কিন্তু সেই ঝাৰুৰ তেওঁলোকৰ সঠিক যিটো উপা সঠিক যিটো অ', মূল্য সেই মূল্যটো মানে বহুতে দিবই নোখোজে, আৰু ধৰি লোৱা কিছুমানে এই মেচিনত বনোৱা ঝাৰু হওঁক তোমাৰ সেইবিলাকৰ মূল্য বহুত কিন্তু সেইবিলাকৰ কষ্ট নাই আৰু যিবিলাক হাত- হাতেৰে নিজৰ হাতেৰে হস্তশিল্প কৰি বনাই ত সেইবিলাক কাৰণে কোনো মূল্যয়ে নাই যেন আহ সেনেকুৱা হৈ গৈছে আৰু দিনক দিনে।
ভাবা, তোমাৰ মানে তুমি ককাৰ কথা ক'লা ন! ত' যদি ধৰা দুইদিন, তিনদিন সময় লাগে এডাল ঝাৰু নিৰ্মাণ কৰোতে তেনেহ'লে ভাবা সেই কামটোত কিমান ধৈৰ্য্য আৰু তোমাৰ দক্ষতাৰ প্ৰয়োজন হ'ব যদি ভাবিব যাওঁ আমি ভালকে আৰু আমিতো আমি বাহিৰৰ পৰা চালে সহজে পাওঁ দিয়াচোন, বস্তুবোৰ দেখিবলৈ বহুত সহজ ভাৱ আমি ভাবিম যে বহুত সু-সহজে বনোৱা হয়, কিন্তু সেই বনোৱাটো কিমান টান সেই কথাটো যিজন শিল্পীয়ে বনাই তেওঁহে বুজি পাই আৰু ক'বলৈ গ'লে।
হয় দিয়া ঠিকে কৈছা আৰু তোমাৰ এই মহিলাসকলে যে, বেছি নিজৰ হাতেৰে তাঁতত বৈ কিনে গামোচা হওঁক তোমাৰ, দহিতা হওঁক আহিটা হওঁক বা তোমাৰ অন্য বিলাক এ আছে সেইবিলাক তেওঁলোকে নিজৰ হাতেৰে সুন্দৰকে তাঁত বৈ কিনে বেচে কিন্তু এতিয়াচোন সেইবিলাকো মেচিনতে মানে বনাই কিনে মানে তেওঁলোকৰ যিটো জীৱিকা সেই জীৱিকাটো নোহোৱা কৰি দিছে আৰু মহিলা সকলৰো, কাৰণ তেওঁলোকে চোৱা, তেওঁলোক কিছুমানে ধৰি লওঁক চব কামটো কৰিব নোৱাৰে ন', কিছুমানে তাঁতশালত বহুত মানে পাৰ্গত আৰু কিন্তু সেই কাম দিনক দিনে মানে নোহোৱা হৈ গৈছে, গাঁওতো নোহোৱাই হৈ গৈছে ক'বলৈ গ'লে আৰু।
অ', আৰু তুমি তাঁতশালৰ কথা ক'ব গ'লে এই যিটো গামোচা নিৰ্মাণ আৰু আগতে কি হৈছিল বিভিন্ন অনুষ্ঠানত যিবিলাক হাতে বোৱা গামোচা সেইবোৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত কি হয়, যে বাহিৰৰ পৰা যিবিলাক গামোচা নিৰ্মান কৰি অনা হয়, বেলেগ বেলেগ ঠাই পৰা, সেই অনুষ্ঠানত তোমাৰ সেই গামোচাবোৰ ব্যৱহাৰ কৰা হয় কাৰণ, তোমাৰ সেই গামোচাবোৰ যদি তুমি বজাৰত কিনিব যোৱা ত' সেইবোৰৰ মূল্য বহুত কম হাতে বোৱা গামোচাতকে। ত', মানুহে ভাবে যে কম খৰচাতে যদি হ'ব পাৰে, তেনেহ'লে আমি বেছি খৰচ কৰাৰ প্ৰয়োজন কি কিন্তু যিবিলাক হাতে বোৱা গামোচা সেইবোৰত পিছফালে যে কিমান দীঘলীয়া এটা সময়ৰ প্ৰয়োজন আৰু কিমান দীঘলীয়া এটা কষ্টৰ প্ৰয়োজন সেইটো মানুহে ভাবি নাচায়।
হয় দিয়া একদম ঠিক কথা হৈছে আৰু তুমি এটা মন কৰিবা যে যিবিলাক হাতেৰে বোৱা তোমাৰ সামগ্ৰী আছে বা তোমাৰ এই গামোচা হওঁক সেইবিলাকৰ লগত যিটো আমাৰ আৱেগ সেই আৱেগটো মানে বেলেগে নহয় মানে এটা বেলেগ আৱেগ জড়িত হৈ থাকে আৰু মানে মানে এটা তাৰ যিটো মূল্য সেই মূল্যৰটো মানে বহুত। বেছি ক'বলৈ গ'লে মানে মানুহে যিটো কষ্ট কৰি তুমি কলাই কষ্ট কৰি দিনটাত এক কৰি মানুহে সেইবিলাক বনাই নিজৰ আহ কষ্টৰে সেইবিলাক যেতিয়া তেওঁলোকে আহ বেচি বেচিবলৈ আহে বা সেইবিলাকৰ যেতিয়া তেওঁলোকে বনোৱা হৈ যায় হাতেৰে নিজৰ হাতেৰে ত', সেইবিলাকৰ যিটো কষ্টৰ যিটো মূল্য আৰু কষ্টৰ যিটো পইচা পায় তেওঁলোকে, তেতিয়াতো তেওঁলোকৰ এটা বেলেগে অনুভৱ আহে। কিন্তু বৰ্তমান সেই অনুভৱটো লাহে লাহে কমি গৈছে দিয়া মানে, ক'বলৈ গ'লে।
অলপ কমিছে বাৰু নকমা নহয় আগতকৈ ক'বলৈ গ'লে। কিন্তু ধৰা আজিকালি যদিও বস্তুবোৰ মানে মেচিনেদি বেছিকে বনোৱা হয়, তথাপিও মানে যিবিলাক হাতেৰে বনোৱা সামগ্ৰী আৰু তাৰ চাহিদা মানে এতিয়াও কমা নাই আৰু মানুহৰ মাজত আগতে যেনেকে জনজাত আছিল হাতেৰে বোৱা বস্তুবোৰ এতিয়াও মানে সেই হাতেৰে বোৱা বস্তুবোৰৰ চাহিদাটো এতিয়াও মানুহৰ মাজত বিয়পি আছে আৰু ক'বলৈ গ'লে। কাৰণ ধৰা প্ৰতিটো যিটোয়ে শিল্প কৰ্ম নহওঁক কিয়, প্ৰতিটো শিল্প কলা, শিল্প কৰ্মই তোমাৰ বেলেগ বেলেগ ধৰণৰতো, ত' একে ধৰণৰ য দুটা বস্তু একেবাৰে একে নহয় ধৰা আমি যিটো মেচিনেৰে বন হাতেৰে বনাওঁ সেইটো দুটাই দেখাত অলপ হ'লে বেলেগ হ'ব আৰু সেই সেইটোৱে তোমাৰ ইয়াৰ বিশেষত্ব বুলি ক'ব পাৰা কাৰণ মানুহে নিৰ্মাণ কৰা যিকোনো সামগ্ৰী হাতে যদি নিৰ্মাণ কৰা হয় তেনেহলে তাতে এটা অনুভৱ জড়িত হৈ থাকে বা সেই মানুহজনৰ অভিজ্ঞতা কেনেধৰণে বনাব লাগে সেইটো মানে জড়িত হৈ থাকে আৰু তোমাৰ ধৰা কোনোবাই যদি বিচাৰে কি তেওঁ নিজৰ ইচ্ছামতে কিবা এটা ডিজাইন বা কিবা এটা ধৰণৰ হাতে শিল্প নিৰ্মাণ কৰিব বিচাৰে। ত' তেনেহ'লে তেওঁ শিল্প কৰ্মীজনক ক'লে সেই হিচাপত তেওঁক বনাই দিব পৰা যাব, কিন্তু মেচিনত কি হয় মেচিনত একে ধৰণৰ বস্তুৱে বেছিভাগ বনোৱা দেখা পাবা তুমি, বেলেগ বেলেগ ধৰণৰ ডিজাইন বা বেলেগ বেলেগ ধৰণৰ আকৃতি দিব পৰা নাযায়। ত' সেই ক্ষেত্ৰত এটা বিশেষত্ব আছে আৰু হাতে শিল্পৰ।
হয় দিয়া ঠিকে কৈছা তুমি আৰু এটা মোৰ কথা লক্ষ্যৰ কৰিছো আৰু মানে, মানে আমাৰ যিবিলাক নতুন অ', যুৱক যুৱতী আছে মানে উঠি অহা যুৱক যুৱতী, মানে তেওঁলোকে এতিয়া এই যিটো শিল্প, হাতে হস্তশিল্প মানে শিকিবলৈ বহুতে আগ্ৰহ কৰি আছে মানে। আজিকালি চাবে কিমান তোমাৰ ধৰণৰ ব্যৱস্থা ওলাইছে এইবিলাক শিকিবলৈ। মানে এইবিলাকৰ প্ৰতি তেওঁলোকে আগ্ৰহ দেখাইছে আৰু তাৰ মানে এটা ভাল লক্ষণ আৰু আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে তোমাৰ তোমাৰ ধৰি লোৱা, এই যি নতুন প্ৰজন্ম আছে সেই নতুন প্ৰজন্মটোৱে যদি আমাৰ সেই পুৰণি পৰম্পৰা, যিটো পৰম্পৰা আছে নিজৰ হাতেৰে বনোৱা বনাই কিনে বেচা যিটো হস্তশিল্প, সেইটো আগবঢ়াই লৈ যায় ন তেন্তে আগৰ আৰু যিবিলাক নতুন প্ৰজন্ম আহিব সেইবিলৰ কাৰণে বহুত ভাল হ'ব। তোমাৰ সেইবিলাকো জানিব যে আমাৰ সংস্কৃতিৰ কথা, আমাৰ যিটো ঐতিয্য আছে তাৰে কথা, সেইবিলাক কথা জীয়াই থাকিব ন', এই হস্তশিল্প দ্বাৰাই, হস্তশিল্পৰ দ্বাৰা যিটো আমাৰ অসমীয়াৰ যিটো জাতিটোৰ, ধৰি লোৱা কাম বিলাক বা তোমাৰ ধৰি লোৱা কিছুমান মানে এনেই বহি আছে আজিকালি জানে ন', মানে যিমান পঢ়িলেও বা যিমান তোমাৰ ডিগ্ৰী কৰা বা স্নাতক ডিগ্ৰী কৰা ত', কিছুমানে বহে ত' সেইকাৰণে য এনেকুৱা ধৰণৰ কিছুমান ক্ষমতা শিকি কিনে তেওঁলোকে নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰে বা জীৱিকা তেওঁলোকে নিৰ্বাহ কৰিব পাৰে ত সেইটোতো বহুত ভাল কথা ন কাৰণ এইটোৰ দ্বাৰা তোমাৰ চোৱা প্ৰথমতেটোৰ দ্বাৰা আমাৰ অসমৰে লাভ হব কাৰণ এই বাহিৰতো বেচা যাব তেতিয়া অসমৰ নাম হ'ব ত' এইটোৰ দ্বাৰা যিজননে বেচি আছে তেওঁৰ লাভৱান হ'ব আৰু এনেকে চোন অসমৰ আৰু তোমাৰ জনতা ধৱনৰৰ বাহিৰৰ মাজত আৰু মই ভাবো যে এই চৰকাৰ চৰকাৰ আৰু যিবিলাক বিভিন্ন সংস্থা আছে এই সংস্থাবিলাকত তোমাৰ এই যি শিল্প আছে শিল্প বিলাক উৎসাহিত কৰিব লাগে তেতিয়াই তেওঁলোকে আগবাঢ়ি আহিব এইবিলাকত যে যেতিয়া তেওঁলোকক উৎসাহিত কৰিব বা ধৰি লোৱা তেওঁলোকক ধৰি লোৱা তোমাৰ আগবঢ়াই নিব আৰু তেওঁলোকে তেতিয়া উপাৰ্জনো বাঢ়িব তেওঁলোকৰ আৰু সেইলোকক মানুহে আৰু সেইবিলাক কাম কৰিবলৈ আৰু তোমাৰ অসমীয়া যিটো সংস্কৃতি সাহিত্যয় আছে যিবিলাক হস্তশিল্পছে এইবিলাক আৰু আগবাঢ়ি যাব ত' সেনেকে আমি মানে সকলোৱে মিলি জুলি এই আমাৰ যিটো হস্তশিল্পৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো আৰু আগবঢ়াই লৈ যাব লাগিব আৰু।
ঠিক কথা মানে স্থানীয় বজাৰ হওক তোমাৰ প্ৰদৰ্শনী হওক বা মেলা যিবিলাক হয় তাতে এই সামগ্ৰীবোৰ অধিক প্ৰদৰ্শন কৰিব লাগে যাতে অধিক মানুহৰ ওচৰত এইটো বাঢ়ি যায় আৰু অধিক মানুহে ইয়াৰ বিষয়ে জানিব পাৰে যটো হাতেৰে বনোৱা সামগ্ৰী। সেইটো যদি আমি কিনোও তেনেহলে এটা কিনা বস্তু নহয়তটো সেইটো হ'ল তোমাৰ এজন যিটো শিল্পী তেওঁৰ পৰিশ্ৰম বা তেওঁৰ সপোনৰ যিটো সন্মান সেইটো সন্মান কৰা আৰু এই কথাটো মানে বহুতে নাভাবে দেচোন অলপ বেছি দাম দিলে যদি ধৰা শিল জীৱিকাত সহায় হয়। সেইটো কিমান ভাল কাম হ'ব পাৰে কিন্তু সেই ক্ষেত্ৰত ধৰা বহু মানুহে কি কৰে যে শিল্পী এজনৰ লগত দাম দৰ কৰি থাকিব বস্তুবিলাকৰ লগত যে ইমান দামত ইমান দামত দিব নোৱাৰো, ত' সেই ক্ষেত্ৰত অলপ বেয়া লাগে আৰু। কবলৈ গলে আৰু ধৰা আমাৰ যিবিলাক বিদ্যালয় বা মহাবিদ্যালয় আছে, তাতেওঁ মানে হাতেৰে শিল্প কৰ্মৰ যিটো প্ৰতিযোগিতা, সেইটো অনুষ্ঠিত কৰিব লাগে তেতিয়া মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এটা সৃষ্টিশীলতাৰ অনুভৱ বাঢ়ি যাব ন আৰু তেতিয়া মানে কি হয় সৰুৰে পৰাই তেওঁলোকে কিবা এটা নতুন সৃষ্টি বা আনন্দ বুজি পায়। তেতিয়া সেই বস্তুটোৰ প্ৰতি তেওঁলোক বেছি আকৰ্ষিত হৈ যায়, এই ক্ষেত্ৰত মই ভাবো আৰু যে চবফালে মানে সকলো ফালে কিবা নহয় কিবা এটা দিশ আছে, কবলৈ গলে। আহ! হস্তশিল্পৰ ক্ষেত্ৰত এই দিশটো আমি সকলোৱে মানে উজাগৰ কৰা উচিত, সকলোৰে আগত। যাতে অসমীয়া মানুহেও বুজি পাওঁক অসমীয়া যিবিলাক হস্তশিল্প আছে, তাৰ মূল্য কিমান। ত' সেই বিষয়ে আলোচনা কৰিব গ'লেতো কথা বহুত দেৰি আছে, বেছি আজি কথা নাপাতোঁ আৰু! পিছলৈ কেতিয়াবা পাতিম দে সেই বিষয়ে।
অ', দিয়া হ'ব দিয়া। আমি যাতে নিজ সংস্কৃতি আৰু যি শিল্প, সেইটো যাতে আমি সদায় জীয়াই ৰাখো আৰু আমাৰ মাজত। দিয়া তে আজি হ'ব দিয়া নহ'লে।